অ কি কৰি আছে। এই মই ভাত কেইটা খালো খাই লৈ পেলাই এনেই বাগৰি আছো তুমি কি কৰিছা----।
অ'! মইয়ো হে ভাত খালোঁ, তাৰপিছতে এতিয়া ম মোবাইলটো লৈ পেলাই বিছনাখনতে বহিছোঁ।
অ'! কি দি খালা আজি?
মই আজি পানী দিয়া ভাত খালোঁ, পইতা ভাত।
অ'! ভালেই, ভালে লাগে আকৌ পইতা ভাত খাবলে।
মানে, এ, বিশেষ তেনেকে যোগাৰ কৰি লোৱা নাই আৰু পতককে। খাম বুলি ভাবিলোঁ ৰাতিপুৱাত। কি আছে ভাত? কালি ৰাতিয়ে তিয়াই ৰখা নাছিলে।
ৰাতি তিয়ালে ক' বেছি ভাল লাগে, হয় নহয়, জহি যাই যে বস্তু
অ'! তাকে, এ, ৰাতিপুৱাহে তিয়ালে।
অ'! মোৰ মানে, এইকেইদিন মন যোৱা নাই যেনিবা দেই পানী দিয়া ভাত খাবলে। মোৰ মাটি দালি খাব খুব ইচ্ছা গৈ থাকে এতিয়া।
অ'! মাটি দালি, আমি, সেই অলপ দিনৰ আগতে খোৱা। তাৰপিছত, এয়া, বনাই খো খোৱা হোৱাই নাই তেনেকে, আলহী চালহী আহিলে কেতিয়াবা খোৱা হয়। খাম বুলি যদি কয়! ঘৰৰ মানুহে কৈ কেতিয়াবা, দিমাণ্ডবোৰ কৰি আহে নহয়, এইটোৱে খাম বুলি।
অ'! হয় হয়, একে। মই, আমাৰ আকৌ মিছা মাছ বনাইছিলে। এ, পিছত এনেই সৰু মিছা মাছটো খায় ভালেই লাগে। ডাঙৰটো মানে, বাকলিটো গুচাই পেলাই বনোৱা যায় যে। কিবা মানে, আগতে
হেৰাই দিয়া হয় ন'।
উম, এতিয়া মোৰ আজি আকৌ খাব মন নগ'ল, মই দালি দিয়ে ভাতকেইটা খায় দিলোঁ।
আমাৰো সেই ভাত কেৰেলা ভাজিছিলে। তাৰপিছত, ভেন্দি ভাজি আছিলে। কালি ৰাতিয়ে বনোৱা দাইল অকমান আছিলে। আমি সে, নেখালোৱে। মাছ আছিলে মাছ ফ্ৰাই কৰিলে। তেনেকে মাছ, এনেকে মাছৰ লগত খায় ভাল লাগে নহয়। তহঁতৰ পোৰা মাছৰ পিটিকা লগত খাই ভাল লাগে? এ, যোগাৰ নাই অ'! আমাৰ, জুই চুইও নাই যে তেনেকে। গেছতে এইবোৰ কিমান কৰি থাকিবা।
অ সেইটোও হয় আকৌ দে গেছত পুৰি পুৰি থকা আৰু চাবাচোন পানী দিয়া ভাত খিনি লগত মানে শুকান বস্তু খাইহে ভাল লাগে মানে। মানে অহঁ। বিলাহী পিটিকা এনেকুৱা খালে মানে পানী দিয়া ভাতৰ লগত নাচাজে কাৰণ বিলাহী পিতিকাটো হেৰিয়ে হৈ যায় যে পানীআয়।
উ হয় মই কিন্তু ভাল পাওঁ আকৌ বিলাহী পিতিকাটো যে খাই
উ বিলাহী পিতিকা গেছত তাতে পুৰিবা কাৰেন্টৰ জুইত আকৌ উম আকৌ জুই কৰি হব বনোঁৱা
আদা ৰচুনৰ সৈতে বটিলে মানে ভাল লাগে আকৌ খাবলে বিলাহী
অ অ ভাল লাগে। মই ভাল পাওঁ
মইও ভাল পাওঁ অহঁ মোৰ এনেও বিলাহী প্ৰিয়ই হয়।
উম হয় দিয়া মোৰো প্ৰিয়ই হয়।
আলু পিটিকাৰ লগত কেতিয়াবা অকমান কাটি দিলেও কেঁচাকেও সেনেকেও খাই মই বেয়া নাপাওঁ
উম ভাল লাগে মানে মোক যে আকৌ দালিত বিলাহী নহ'লে একদম নহয়ে মানে এনেকুৱা
ভাল লাগে অ মই এনে মাছৰ জোঁলত বা এনেকে কিছুমানে নেমু চেপি দিয়ে মই বৰ এটা ভাল নাপাওঁ নেমুৰ মানে টেঙাটোও ভাল নালাগে তে ঔটেঙা, ঔটেঙা আৰু টেঙাটো বৰটা ভাল নাপাওঁ। কিন্তু মোৰ বিলাহীটো অকনমান ভাল লাগে।
উম মই আকৌ বিলাহী থাকিলেও নেমু মানে চেপি লবই লাগিব এনেকুৱা ঔটেঙা থাকিলেও মই নেমু চেপি- দি লওঁ এতিয়াও মানে ঔটেঙা দালি, অহঁ মোৰ মানে ঔটেঙা আৰু দালি বনাইছে মই তথাপিওঁ তহঁ মানে মই আকৌ নেমু চেপি লৈছোৱে মোক নেমু মানে প্ৰত্যেকটো ক্ষণতে লাগিবই।
অ আমাৰ মাৰো ঔটেঙা বৰ প্ৰিয় ঔটেঙাৰ পৰা আচাৰো বনাই নহয় বহুতে।
অ বনাই বনাই কিছুমানে যে ঔটেঙা দি মিঠা আচাৰো বনাই গম পোৱা।
গু়ৰ দিয়ে ন লগত
অ তাকে মই ভাবো ঔটেঙাটো ইমান টেঙা বস্তুটো মিঠা আচাৰ কেনেকে হৈ যায়।
কিছুমান ইমানো টেঙা নাথাকে অলপ কেহা ভাৱ এটা আচে যে ঔটেঙাৰ বেয়া নালাগে বাৰু ঔটেঙা আচাৰ আচাৰ মই খাইছোঁ।
মানে বহুত কেইটা মানে মানে ষ্টেজটো থাকে নহঁ কুমলীয়া কঁচা তাৰছাগে বুঢ়াতো বহুত টেঙা থাকে। তে কুমলিয়াতে
কিছুমান টেঙা থাকে জাত লৈ লৈ তোমাৰ কিছুমান বৰ টেঙা থাকে। অ এইকেইদিনতে মোবাইলত এই ৰিচাৰ্জো শেষ হ'ব বৰ এখন। মাহে মাহে ভৰাই থাক আমাৰ আৰু শেষ হলে গোটেইকেইটাৰে ঘৰৰ গোটেইকেইটাৰে একে একে লগে শেষ হয়
উম আমাৰ ভাইটি মা এনেকে একেলগে শেষ হয়।
শেষ হবই আৰু এইকেইদিনতে কাইলে মানে শেষেই হ'ব।
এবছৰীয়া ভৰাই ল'ব লাগে সেইবাবে
চৰিয়া ভয়াবলে বোলে আকৌ
অহঁ, সেইটোৱে মানে আমি আফচোচ কৰো হাঁ অহঁ আমি এবছৰ ভৰাবলৈ আমি
তোৰ মাততো নুশুনা হৈ গৈছো যে। উম শুনিছো ইন্টাৰনেটৰ অসুবিধা অকমান দিছে চাগে ন মাজে মাজে।
সেইকাৰণে চাগে।
অহঁ আমাৰ এফালে বতৰো বৰ ধুনীয়া কৰিছে বৰষুণো দি থাক হোৱা নাই। ৰ'দো দিয়া নাই অ ডাৱৰীয়া ডাৱৰীয়া অ বতাহ মাৰি আছে ইমান ভাল লাগিছে ব বতৰতো
উম উম হয় দে
এগালমান তিৱাই থৈছো যোৱাকাঁলি গধূলি টাইমত মানে কাৰেণ্টটো নাছিলে আকৌ পানী এনেকে উঠাই থোৱা নাছিলে।
উম উম।
মই উঠা পানীও উঠাব গৈছো কাৰেণ্টো গুচি গৈছে নহয়।
অহ
মানে অলপ কম আছিলে আও পানী তাকে তাকে এনেকে ধুই পেলাই মানে মই আউতালি নিদিলো আৰু তেনেকে থৈ আহিলোঁ। এতিয়া হেৰি কৰিব লাগিব। পাহৰি এ গৈছিলোঁ
এ এতিয়া হাত লাগিছে যে আজিৰ পৰাতো লাগিলেই সেইবাবে মানে বৰষুণটো দিবই আৰু-
অ তাকে।
অহঁ
হাত লাগিল আকৌ
উম
ভাত লাগিলে আকৌ বস্তু চছ চিঙামেলা
অহঁ নীতি নিয়ম থাকে নহয়। হয় দিয়া
তে
অহঁ কিছুমান মানুহে বহুত মানে আমিতো যিমান হওঁক ইমান নামানোৱেই
এয়া হাতত অসুবিধা হলেহে অলপ দিগদাৰ নেকি।
অহ জানো সেইটো গম নাপাওঁ কিন্তু দেই।
আমি একো মনা নাইচোন এতিয়ালৈকে খাই আছো মাছ মাংস হোন
অ কিছু নহয় আমিও নাই মনা বাৰু কিন্তু কিছুমান মানুহে বৰ ভালকে মানে আকৌ দেই।
অ মানে বহুতে মানে মনা খিনিয়ে মানে আৰু
অ আমি এতিয়া নিয়ম নীতিও নাজানো নহয়।
সেয়াই নাজানো কিনো এইবোৰ মানি থাকিম যিখিনি অলপ চলপ পে' কৰোঁ আৰু সেই এ আজি নটা বজাত কেতিয়াবা বাৰু নাখাওঁ মাছ মাংস
উম উম আজি ৰাতিপুৱা দুৱাৰ বন্ধ কৰিব নহঁ
অহঁ
এনেইতো অহা যোৱা কালিৰ পৰাই মানে হেৰি কৰিছে দৰ্শন কালি ৰাতিপুৱাই গৈছে আৰু কাৰণ বহুত ভিৰ হৈ যায় নহ নহ'লে
হয় অহঁ মই সেই যাম বুলি ভাবিছিলো এ নিমিলিলে পিছত মই বোলো ইমান হে কৰি নাথাকো আকৌ তাত গৈ মেলি আকৌ দিগদাৰ হব। মনটোৱে যদি মনা নাই।
মই আকৌ কালি মই হিচাপ এটা লগাই আছোঁ দেই এয়া এই মোবাইলৰ পইচাঁ ভৰোৱা যে সেয়া মানে মই হিচাপ এটা পইচা মিলাই আছোঁ, পইচা ত মানে চাইছোঁ আমি মানে আপচোছ কৰোঁ যে এবছৰ আমি নভৰাওঁ এ পইচাঁটো বেছি হয় যায় কাৰণ আমি আমাৰ মানে মানুহৰ সেইটো ল ক্ষনে বাৰু দেই এ মোটামুটি গুট দিব আমি বেয়া পাওঁ, মোটামুটিকৈ গোটেইখিনি পইচা কিন্তু মানে সেই পইচাখিনিকে কিন্তু আমি ভাগ ভাগকে তাঁতকে দুগুণ দি পেলাই মানে আমাৰ মানে উ, বেয়া নালাগে মানে অ এনেই মানে মোটামুটি কে, দে তিনি চাৰি হাজাৰ মানতে হৈ যায় হয় এক বছৰৰ
অ আমি কিমান দিওঁ বাৰু বছৰটোত
বছৰটোত আমাৰ বেছি হৈ যায় দুশ তিনিশ টকা মানে অ এতিয়া চাৰে তিনিশ ভৰালে বাৰ মাহত কিমান হৈ যাব। চাৰে তিনিশ ন?
উম চাৰে তিনিশ আমি বাৰু অহঁ চাৰে তিনিশকে ভৰাওঁ
টু জি বি কাৰণেও মানে তেতিয়া অ হেৰি হৈ যায় চাৰে তিনিশকে তেতিয়া বাৰ মাহত হৈ গৈ যাবলৈ চাৰি হাজাৰ দুশ অহঁ।
অ তাঁতকে একেবাৰে বছৰটোত ভৰোৱাই ভাল নহঁ
অ সেইটোৱে মানে তেতিয়াতো
অ মইওঁ তাকে কেলকুলেটাৰ কেলকুলেটাৰ গৈ পেলাই চাইছোঁ। এ অৱস্থা
অ মানে কমেই দুই তিনিশ টকা মানে কমি যায় সেইটোকে আৰু কিন্তু আমি বুজি নাপাওঁ দিয়াচোন আমি যিকোনো বস্তু গাড়ী এখন লোৱা বা কিবা কিবি তেতিয়া আমি মানুহে ষ্টলমেটোৱে বিচাৰে বেছ
ষ্টলমেণ্টত অলপ বেছি ভৰিব লাগে তাতঁ
অ দুই তিনিটা কিস্তি বেছি লৈ লয়।
উম হে। অহঁ উপায়ো নাই দিয়াচোন। উম
উম হাঁ, মই সেইকাৰণে ভাবো আৰু দেই কিন্তু নহয়গৈ বা নিমিলেগৈ কিন্তু এইটোৱে ভাবো যে লাগিলে দুদিন পিছত লৈ পেলাই ইনষ্টলমেন্টৰ পইচা খিনি গোটাই পেলাই লাগিলে গোটাই গুটিকে কিনি লওঁ এনেকুৱা ভাবো মই কেতিয়াবা কিন্তু
নিমিলেগে অ পইচা বস্তু তোৰ, তো জোৰাই নমৰে তোমাৰ অভাৱ বোৰ পুৰণে নহয়। কিবা এটা ভাবিবা আকৌ কিবা এটা কাম ওলাই কিবা এটা কৰিবলে টকা খিনি হাঁতলে আহিবলেহে পায় তাৰমানে। খৰচৰ ৰাস্তা নিজে নিজে অহঁ মই। সেই এতিয়া। কালি দুটকামান উলিয়ালো। এনে বেংকৰ পৰা।
অ।
উলিওৱা মাত্ৰকে মানে ই কে কৰ পইচা ক'ত গ'ল নাজান। জানো আৰু এক হেজাৰ মান টকা খৰচ। হৈ গ'ল। মানে লাগতিয়াল কিন্তু লাগত। তেতিয়ালে। এতিয়া আকৌ অকমানি এটা আহিলে ঘৰলে প্ৰথম আহিছে মানে আমাৰ ঘৰলে। একো এটা নিদাকে পঠাবলৈও বেয়া লাগিছে।
অহ।
তেনেকুৱা হয় প্ৰথম আহিলে মানে আৰু ওচৰে ছোৱালী মানে বিয়া হৈছিলে আৰু।
অ অ।
নতুনকে বেবি হৈছে।
উম উম।
তাৰপিছতো আকৌ। আলহী আহিলেতো জানাই আৰু।
উম আৰু আজিকালো মানুহৰ পইচা বোৰ বেছিভাগ মানে অনলাইন মানে বেংকতে থাকে ন। এতিয়া কিউ আৰ কৰি পেলাই। দিবলৈ মানুহ যদি কোনোবা আহে।
দিগদাৰ সেইকাৰণে মই দুটকামান হাতলৈ আহিবলৈহে পাই। তাৰ মানে। মই আচলতে যাম বুলি উলিয়াবলৈ গৈছিলো এতিয়া মোৰ আকৌ খন নেক্সট যাবলৈ চিন্তা কৰিব লাগিব তাৰমানে।
অ হয় দিয়া।
কৰিবলৈ ভাবো কিবা এটা কৰিম বুলি ভাবো কিবা এটা। সো এনেকুৱা হয়গে।
উম উম। হয় এ দিয়া।
ঘৰৰ পৰা খুজি থাকিবলৈও বেয়া লাগে। মোক যে মানে ঘৰৰ পৰা দিয়ে প্ৰায়ে দিয়ে প্ৰায় মানে কি সদায়ে লওঁ বুলি ক'লেও বেয়া নহয় দেউতাৰ পৰা। এতিয়া আৰু কিমান। খুজি থাকিম ন দিয়া পিছতো আৰু নিজেনো কিমান খুজিম কোৱাচোন।
সেইটোয়ে মানে কেতিয়াবা নিজৰো আফচোচ লগা হৈ যায় আৰু দিয়াচোন কাৰণ আমি ডাঙৰ।
এনেকুৱা এটা অনুভৱ। হয় সদায় চোন দিয়ে থাকে তাৰ উপৰিও আৰু ডিমান দিবলৈ মন নাযায়গে আৰু।
উম অ এতিয়া
অ দিয়া দিলে মানে এনেকে খুচুৰা খুচৰিকে দিলে মানে এশ টকা শ টকাত দিলে মানে ওলাই যাবলৈহে দিয়ে আৰু ওলাই য ৰোৱা সময়ত।
হয় দিয়া সেইটো খৰচ এটা দিয়ে, উম নাই নাহে বাহিৰলৈ ওলাই গলে মানুহৰ আহ পইচা ঘূৰি আহিব যে অসম্ভৱ।
ঠিক আছে ন হ'ব তেন্তে ফোন এটা আহিছে ৰ'বা তোমাৰ ক কল
অহ ঠিক আছে হ'ব দিয়া।